উম, হেল্ল'
শুনিছা নাই।
উম, শুনি আছোঁ।
তুমি অ' কি কৰি আছিলা?
এয়া এনেই আছোঁ ভাত কেইটা খাই বহিছোঁ।
বাকী ভালে নহয়।
উম, ভালে, ভালেই। তুমি কি কৰি আছা?
অ, মই এয়া বহি আছোঁ এনেই, ভাত পানী খোৱা নাই?
উম, বাকী ভাল?
তাকে বাক-বাকী ভালে, ভালেই। খেতি পথাৰত নামিছে নেকি ঘৰৰ মানুহ?
উম, উম, নামি আছে অ'।
তাকে মানে মই ফোন কৰিলোঁ তোমাৰ। আমাৰ এই চামা, আমাৰ নমা নাই নামিবহে আৰু এতিয়া। লাহেতে। মই মানে ফোন কৰিলোঁ তোমাৰ, নতুন বিষয় এটাৰ ওপৰত মানে অকণমান ডিচকাছ কৰিবলগীয়া আছিলে। মই মানে চামাৰ ভেকেচনত
হেই চেমিনাৰ এখন আছিলে ন লিখিবলে?
উম, উম, উম, পাৰিবা, পাৰিবা কোৱা।
মানে আমি ইণ্ডিয়া ইকনমিৰ মানে, ভাৰতীয় অৰ্থনীতিৰ বিষয়ে অকমান আলোচনা কৰিম বুলি ভাবিছোঁ আৰু ইয়াতে যিমানবোৰ সমস্যা হৈ আছে, যিমানবোৰ তোমাৰ সমস্যা বা প্ৰব্লেম হৈ আছে, আৰু তাৰ লগতে সমাধান অৰ্থাৎ প্ৰব্লেম ছ'ল্ভৰ কথাখিনিও এইখিনি আলোচনা চনা কৰিব বিচাৰিছোঁ। হয়নে? হয়, হয়। এতিয়া অৰ্থনীতিৰ বিষয়ে আ মই আ জনা অনুসৰি যিহেতু আমি সকলোৱে জানো যে আ অৰ্থনীতি এখন দেশৰ আচলতে মূল মেৰুদণ্ড। কাৰণ আ দেশ এখ এখনৰ চোৱা, উন- উন্নয়নে হওঁক, দেশখনৰ জনসাধাৰণৰ শিক্ষা শিক্ষাৰ ক্ষেত্ৰত উন্নয়নে হওঁক বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওঁক বা উদ্যোগৰ ক্ষেত্ৰত হওঁক, এইবোৰ উন্নয়ন কৰিবলৈ প্ৰথম কথা অৰ্থৰ প্ৰয়োজন হ'বই। কাৰণ বিনা অৰ্থ অৰ্থত অ' মানে দেশখনৰ মূল্যই নিৰ্ধাৰণ হয়। হয়নে নহয়? গতিকে, আ হয় এইটো নিশ্চিত ৰূপে হয়। গতিকে, সেই ক্ষেত্ৰত আজি আমাৰ ভাৰতবৰ্ষত যেনেধৰণে জনসংখ্যাৰ বৃদ্ধি হৈছে। যেনেধৰণে আমাৰ জনবিস্ফোৰণৰ সৃষ্টি হৈছে। তাৰ কিন্তু সমানুপাতৰ অনুসৰি, আমি আমাৰ অৰ্থ অৰ্থনৈতিক উন্নয়ন কিন্তু আমি দেখা পোৱা নাই। তুমি সেইটো কথা কি ক'বা? যে ভাৰত তত যিটোৰ যিটো হিচাপত আজি ভাৰতবৰ্ষই চীনক বা পাকিস্তানক চেৰপেলাই আজি অ' উম, জনসংখ্যাৰ ক্ষেত্ৰত প্ৰথম হৈছে, হয় নাই। ঠিক সেই হিচাপত কিন্তু আচলতে, আমি মা মানুহৰ অনুপাতে আমি কিন্তু কি দেখা পোৱা নাই? অৰ্থনৈতিক উন্নয়ন দেখা পোৱা নাই। এতিয়া এই অৰ্থনৈতিক উন্নয়নটো মানুহৰ সমানুপাতে নোহোৱাৰ লগে লগে বিভিন্ন সমস্যা আহি যাব। হয়নে নহয়? গতিকে প্ৰথম প্ৰথম হয়, প্ৰথম কথাটো তোমাক মই এইটো সুধিব বিচাৰিছোঁ যে তুমি কি ভাবা? যে ইমান খিনি মানুহ, ঘৰত যদি চাৰিটা মানুহ আছে চাৰিটা মানুহৰ ভিতৰত এটা মানুহে যদি ইনকাম কৰে বাকীখিনি মানুহে যদি তাৰ অ, উপভোক্তা হিচাপে যদি জীৱন নিৰ্বাহ কৰে। তেনেহ'লে আমাৰ উন্নয়নটো সম্ভৱ হ'ব জানো? আৰু যদি উন্নয়নটো সম্ভৱ হ'বলৈ হয় তেনেহ'লে আমি কি কি কাম কৰিব লাগিব? সেইকেইটা কথা অকণমান তুমি যি জানা, সেইকেইটা মোক কোৱা।
হয়, হয়। আ, বৰ্তমান সৰ্বসতে এতিয়া বৰ্তমান সময়ত, যি এতিয়া, ৰিচেন্ট যি অ, তোমাৰ অ, জনসংখ্যা যি ৰিচেণ্ট নিউজ ওলাই আছে তাত গম পোৱা গৈছে যে চাইনা আজিৰ পৰা দুবছৰ আগতে চাইনাৰ জনসংখ্যা যি বৃদ্ধি পৰিমাণ আছিলে, সেয়া বহুত পৰিমাণে হা হৈ গৈছে আৰু বৰ্তমান যোৱা বছৰৰ পৰা আমাৰ ভাৰতবৰ্ষতো জনসংখ্যা যি বৃদ্ধি ক্ৰম আছিলে, সেয়া বহু পৰিমাণে হ্ৰাস পোৱা পৰি যোৱা দেখা পোৱা গৈছে। যাৰ ফলত নেকি আমাৰ গোটেই ভাৰতবৰ্ষ এয়া চিন্তনীয় হৈ পৰিছে আন জনসংখ্য বৃদ্ধিটো যিমান সমস্যা তাতোতকৈ এটি ডাঙৰ সমস তাতোতকৈ দুগুণ ডাঙৰ সমস্যা হৈছে যে কোনো এখন দেশৰ জনসংখ্য বৃদ্ধি নোহাতটো আৰু বৃদ্ধি হ্ৰাসটো কমি অহাটো আৰু তুমি যে আহ তুমি কৈছা যে বৰ্তমান সময়ত জনসংখ্যৰ যি বৃদ্ধি লগে লগে আমাৰ অৰ্থনৈতিক যি বিকাশ হোৱা নাই বা অৰ্ ইকনমিক যি হে হোৱা নাই সেয়া আচলতে এটা দুৰ্ভাগ্যৰ কথা কাৰণ এখন দেশৰ যি জনসংখ্যা তাৰ যি ডিটি পি বা ডি আৰ পি বুলি কয় সেয়া আচলতে দুগুণ হ'ব লাগে কান ইতিহ কান্ত নি নিচ্ৰ কাৰণ তেতিয়াহে দেশখনৰ জনসংখ্য দেশখনৰ যিমান জনসংখ্যা সেই জনসংখ্য নিজৰ স্বাধীন যি উপভোগ কৰাৰ লগতে দেশখনক আৰু এখোজ আগুৱাই যাবলৈ মানে তেতিয়াহে খেল্প হ'বল আমাৰ দেশখনৰ ভালৰ পৰা আৰু মই ভাবিম হয় বৰ্ত আৰু বৰ্তমান মই ভাবিম যে বৰ্তমান আমাৰ যি অ চৰকাৰ সেই চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি আহ সকলোকে মানে প্ৰদান কৰিছে যাতে সকলোৱে নিজৰ নিজৰ কিছু যি দক্ষতা আছে নিজৰ নিজৰ যি টেলেণ্ট আছে সেইখিনি প্ৰয়োগ কৰি হয়তো নিজৰ খৰচ নিজে মানে নিজৰ উপাৰ্জন নিজে আহ আহৰণ কৰো নিজকে যতে খনৰ উন্নয়নৰ ক্ষেত্ৰত আহ অৰিহণা যোগাবলৈ সহায় কৰিব পাৰে আৰু বৰ্তমান সময়ত দেখা গৈছে যে চৰকাৰে চৰকাৰে বহুতো ডাঙৰ ডাঙৰ বেংকৰ পৰা এ টকা ঋণ লৈ আহ দুখীয়া দৰিদ্ৰ শ্ৰেণীক দিছে বা যাতে দেশখনৰ উন্নয়নত সহায় কৰে যাতে নিজৰ নিজৰ যি আহ ৰত দেৰত দেখুৱা কিন্তু বৰ্তমান সময়ত দেখা পোৱা গৈছে যে আমাৰ যি আহ যি মানুহ সেই মানুহে সেই আঁচনিবোৰ পোৱাৰ লগে লগে যি দুই এজনে কাম কৰিছিলে সেই দুয়ো এজনক সেই আঁচনিৰ ওপৰত নিৰ্ভৰ কৰি বৰ্তমান সময়ত কাম কৰা বন্ধ কৰি দিয়া দেখা পোৱা গৈছে যাৰ ফলত নেকি অ দেশৰ উন্নয়তত বহুতো উ মানে বহুতো প্ৰভাৱ পোৱা দেখা পোৱাছে কাৰণ
উম প্ৰথমতে যি এজনে কৈছিলে সেইজনে এতিয়া ঘৰৰ দুইজনে আঁচনি পায় সেইজনৰওৰত নিৰ্ভৰ কৰি থাকিব লগা আছিল কাৰণ সেইটো আমাৰ অঠিক মানে সেইটো অঠিক দুখন কথাা কাৰণ চ চকে আঁচনি দিছে তাতে আমি সহায় কৰিব পাৰো যাতে দেখোন উন্নয়ন হওক বিা হওক নে নহয় কিন্তু বৰ্তমানত হ দে উম তেনেকে এতিয়া আমাৰ অসমতে বৰে বা ল আনি দিছে সেই সকল সেই সমূহ আমি আহ আমাৰ মানুহসকলে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি মাহতটো বছৰটো যোৱা ঠাণ্ডা মাৰি আছে হয় নে নহয়
অ
বিহুৱ আহ আছে পাৰ্বন হৈ আহ আছে সকলোৱে ভাবিয় কাম নকৰিলে হ'ব অনুুৰ সমাব লাখপতি বাইদেউ কাম হয় আচলতে চৰকাৰে আঁচনি সেইটো কাৰণে দিয়া নাই চৰকাৰে আঁচনি দিছে যাতে তাতে নিজৰ যি দক্ষতা নিজৰ যি আহ ধৰি লওক তোমাৰ নিজৰ যি অ কৰ্ম আজি সেইখিনি যাতে উল্য়ন কৰি দেশখনৰ বাবে এটি অৰিহণা বা আৰ্শীৰ্বাদ দিব পাৰে হয় নে নহয় কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে আমি সকলোৱে যি উম উ আঁচনি সেই আঁচনিবোৰ ক আমি সহজৰূপ মানে ভাল ব্যৱহাৰ কৰা দেখা পোৱা যোৱা নাই
হয় হয় হয় গতিকে হয় তুমি এতিয়া যোনটো কথা ক'লা আচলতে সেই সুবিধা পাদ কথাটো কৈছা আচলতে এ এই ক্ষেত্ৰত হেল্লো এতিয়া সেই ক্ষেত্ৰত সেই ক্ষেত্ৰত আচলতে কি হয় মানুহৰ মানসিকতা আৰু শিক্ষাৰ কথাটো যথেষ্টখিনি প্ৰভাৱ পেলাব আচলতে হয় নে নহয়
হয় হয় হয়
কাৰণ কাৰণ শিক্ষিত লোক লোক এজনে কেতিয়াও নিবিচাৰে যে তেখেতে অকল এটা দহ হাজাৰ টকাই মই কথা এটা কৈছো দহ হাজাৰ টকা এটাই অকল এসপ্তাহ খাই বহি থাকিবৰ কাৰণে নিবিচাৰে তেওঁ এইটো বিচাৰিব দহ হেজাৰ টকাটোৱে এ এনেকুৱা উপাৰ্জনৰ পথ উলিয়াব পাৰো যাৰ ফলস্বৰূপে মই অহা দহ বছৰ ধুনীয়াকৈ সেই কামটোৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন নিৰ্বাহ কৰিব পাৰোঁ সেইটো এটা জ্ঞানী জ্ঞানীৰ লক্ষণ বা এজন শিক্ষিত লক্ষণ হয় নে নহয় গতিকে এ তেনে ক্ষেত্ৰত আজি তুমি এতিয়া যিমান খিনি কথা ক'লা যে আমাৰ যদি ঘৰখনৰ ইমানকেইটা মানুহ আছে তাৰে অ খুব কম সংখ্যক মানুহে উপাৰ্জন কৰে সেইকেইটাৰ মোৰ কথাটো কোৱা অৰ্থাৎ নিবনুৱা সমস্যাটো কথা কৈছা হয় নে তুমি
হয় হয় হয়
উম এতিয়া সেই নিব নিবনুৱা সমস্যাৰ লগে লগে আমাৰ আহ মানে গোটেইখিনি আচলতে নিবনুৱা সমস্যাৰ ওপৰতে হৈ আছে কাৰণ আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান নিবনুৱা সমস্যাত দেখিছে যে কিমান খিনি আহ আগবাঢ়ি গৈছে কাৰণ আজিকালি ইমান শিক্ষিত যুৱকসকলো আজিকালি ঘৰত বহি থকা দেখা পোৱা গৈছে হয় নে এতিয়া তাৰ বাবে আচলতে হেল্ল'
উম হয় শুনি আছো
সেইটো অ হয় হয় এ ইয়াৰপৰি তুমি এটা কথা চোৱা আজিকালি আহ হেৰি চোৱা শুন উম ফেক্টৰী বা তুমি ইণ্ডাষ্ট্ৰিয়েল ডেভলপমেণ্টটো চা আমাৰ ভাৰতবৰ্ষত ফেক্টৰী ইণ্ডাষ্ট্ৰিয়েল ডেভলপমেণ্টটো তুমি কি ভাবা যে যিমান খিনি হ'ব লাগিছিলে সিমান খিনি হ'ব পাৰিছে জানো কাৰণ কাৰণ যেতিয়া আমি দেশ তে সেইখনে যেতিয়ালৈকে বস্তু এটা সৃষ্টি কৰি তাক বিক্ৰী কৰিব নোৱাৰে যেতিয়ালৈকে অকল বস্তু এটা কিনাৰ ক্ষেত্ৰত ধাৱমান হৈ থাকিব তেতিয়ালৈকে আমি সেইটাত ধনী হ'ব নোঁৱাৰো বা আমি উন্নয়ন কৰিব নোৱাৰো অৰ্থনৈতিক ক্ষেত্ৰখনত এতিয়া ডলাৰ আৰু ভাৰ এতিয়া ডলাৰ আৰু ভাৰতীয় টকাৰ মাজৰ যোনটো এটা পতন হৈছে দেখিছাই এতিয়া আমি এক এক ডলাৰত ভাৰ এক ডলাৰত ভাৰতৰ এশ টকা বুলি ক'ব পৰা হৈ গৈছোগে বৰ্তমান সময়ত তেনেকে এতিয়া তেনে ক্ষেত্ৰত যদি আমি বেলেগৰ পৰা যদি অকল বস্তু কিনাৰ ক্ষেত্ৰত ধাবমান হও তেনেহ'লে আমি বেছি ভৰিব লাগিব আকৌ যদি আমি বেচিবলৈ যা তেনেহ'লে কিন্তু আমি খুব কম দামত বস্তুসমূহ বিকিব লাগিব জাৰ যোনটো অৰ্থনীতি আমাৰ পতনৰ এটা মূল দিশ হয় নে নহয়
হয় হয় হয় হয়
কাৰণ দেশ এখনৰ অৰ্থনীতি বহুতখিনি পৰিমাণে নিৰ্ভৰ কৰে যে, বহিৰাগত বা অন্যান্য দেশৰ লগত হোৱা যিসমূহ অ', বাণিজ্যিক চুক্তি বা বাণিজ্যিক আহ হেৰি বন্ধুত্ব সেইখিনিয়ে যথেষ্টখিনি নিৰ্ভৰ কৰে। গতিকে এ এই ক্ষেত্ৰত, হেল্ল' গতিকে অ', এই ক্ষেত্ৰত তুমি কি ক'ব বিচাৰিবা যে, আমাৰ অসমৰ ক্ষেত্ৰত অকমান চোৱা এতিয়া অসমত ক্ষেত্ৰত আদানীয়ে নতুন ছেমিকণ্ডাক্টৰ খুলিছে বা এতিয়া ফ্ৰান্সৰ আহ চৰি জাপানৰ নতুনকে যিজন প্ৰধানমন্ত্ৰী আহিও ভাৰতবৰ্ষ আমাৰ অসমত যথেষ্ট খিনি ফেক্টৰী বা ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ কথা আলোচনা কৰাৰ কথা আছিলে, বৰ্তমানে যদিও সেই কথাটো কেনচেল হৈছিল যদিও কথাখিনি আছিলে, তুমি কি ভাবা সি এ আমাক এটা লং টাইম সময়ৰ কাৰণে বা লং টাইমৰ কাৰণে আমাক হেৰি দিব পাৰিব নে বাৰু এটা ৰিজাল্ট দিব পাৰিব ন
মই হয়, মই ভাবো এইটো নোৱাৰিব কাৰণ উম, কাৰণ বৰ্তমান সময়ত আমাৰ অসমত কেঁচা সামগ্ৰী আছ আছে বাবেহে সকলো দেশৰ চকু আমাৰ অসমৰ ওপৰত হয় নাই?
হয়, হয়, হয়, হয়।
আচ-আচলতে এতিয়া আমাৰ ভাৰতবৰ্ষৰ লোক দেশৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে কিয়, কাৰণ আমাৰ ভাৰতবৰ্ষৰ সেই উম, সিদ্ধান্ত ল'ব পৰা মানে বৰ্তমান সময়ত ক্ষমতা নাই কাৰণ উম, বেলেগ দেশৰ অ', বেলেগ দেশে তেওঁলোকৰ ধনৰাশি এতিয়া বৰ্তমান সময়ত বহুতো উচ্চ স্তৰত আছে বাবে তেওঁলোকে বেলেগ দেশৰ এখন ৰাজ্যৰ ওপৰত নিৱেশ কৰিবলে সাজু হৈ তুলিছে। কাৰণ তেওঁলোক দেশত ইমানেই উন্নয়ন হৈছে যে, তেওঁলোকৰ নিজৰ দেশৰ কেঁচা সামগ্ৰী এ বৰ্তমান সময়ত এ মানে, এদাই হৈ গৈছেগে। অ', এদাই হৈ গৈছেগে, আৰু সেইবাবে বেলেগ দা কেচা সামগ্ৰীৰ ওপৰত প্ৰয়োগ কৰিবলৈ নিৰ্ভৰ কৰিবলগীয়া হয়, আৰু নিৰ্ভৰ কৰিবলগীয়া হৈছে-হৈছে তেওঁলোকে কিনিও নিয়া নাই। সেইডোখতে নিজে আকৌ ফেক্টৰী স্থাপন কৰিব বিচাৰিছে হয়নে নহয়? য'ত নেকি, য'ত নেকি, হয়তো তেওঁলোকৰ যি মেইন-মেইন কৱৰ্কাৰ খিনি হ'ব সেইখিনি হয়তো জাপানৰ পৰা আহিব ইয়াত ট্ৰেইনিং দিবলে। যাৰ আমাৰ-আমাৰ আমাৰ অসমৰ যিখিনি নিবনুৱা থাকিব, সেইখিনিয়ে হয়তো সৌ খোৱা দুই এটা কামতহে তেওঁলোকে নিজিত হ'ব পাৰিব। আচলতে তেনেকে নহয় তেনেকুৱা নহয়। আমি ভাৰত চৰকাৰে যদি আমাৰ হাতত যদি আমাৰ নিজৰ যদি কেঁচা সামগ্ৰী আছে, আমি সেই কেঁচা সামগ্ৰী বেলেগ দেশক আহি আকৌ আমাৰ নিজৰ কেঁচা সামগ্ৰীৰ ওপৰতে আমি উপস্থাপন কৰিব দিব হয়নে নহয়?
হয়, হয়, হয়, হয়। এইটো এই হয়, হয়। হয়।
এতিয়া আমাৰ যি কেঁচা সামগ্ৰী আছে সেইখিনিকে আমি বেলেগক ব্যৱহাৰ কৰিব নিদি, যদি আমি যদি নিজে সেইখিনিক ব্যৱহাৰ কৰি যদি আমি যদি বাহিৰা দেশলৈ য ৰপ্তানি কৰু তেতিয়াহ'লে আমাৰ যি এতিয়া ইকনমিক্ আমাৰ যি ডাউন যে কৈছা একদ সেয়া হয়তো এক ডলা এদিন এসময়ত গৈ হয়তো পঞ্চাশ টকা খন পাবগে হয়, এদিন গৈ এক ডলাৰ হয়তো অ', যদি আমি আমাৰ ভাৰতবৰ্ষত যিমান কেঁচা সামগ্ৰী আছে সেইখিনি যদি আমি যদি সকল ভাৰতবৰ্ষে এ সকলো আহ চৰকাৰীজনী মিলি জুলি অ', সেইখিনি যদি নিজৰ কেঁচা সামগ্ৰীৰ পৰা নিজে বস্তু তৈয়াৰ কৰি যদি বাহিৰত যদি ৰপ্তানি কৰিবলৈ আহ আৰম্ভ কৰে তেতিয়া হয়তো এদিন এশ ডলাৰ সময়ত এক টকা হ'ব পাৰে মই সেইটোয়ে ক'ম
হয় হয় হয় হয় হয় সেইটোৱে আচলতে মানে অসম্ভৱকো সম্ভৱ কৰিব পৰা যাব কিন্তু এতিয়া কথাটো তুমি যোনটো ক'লে একদম গুৰুত্বপূৰ্ণ এটা কথা আচলতে দেই এতিয়া ভাৰতবৰ্ষৰ ত আদানীয়ে আহ ধৰা আদানীয়ে যোনটো চেমি কণ্ডাক্ট খুলিছে আচলতে সেইটো আম ইমান খিনি বেয়া বুলি ক'ব নোৱাৰো কাৰণ ভাৰতবৰ্ষৰ এজন ব্যৱসায়িক ভিত্তিত সেইখিনি কাম কৰা হৈছে কিন্তু তুমি এইটো কথা বিচাৰিছা যে বাহিৰৰ এটা কোম্পানী আহি ইয়াতে কোৱাটো অলপ উ মানে এটা আচল হোৱা ধৰণৰ হৈছে আচল ধৰণৰ মানে আচলতে নিয়মৰ ভিতৰতে নাপায় নিয়মৰ ভিতৰত পৰিলে আমাৰ কি হ'ব আচলতে আমাৰ ইয়াৰ পিঠ পনা নিে বিহু পাতি তেনেকুৱা ধৰণৰ হয় ন জানো কথা খিনি
হয় হয়
এতিয়া আমাৰ ইয়াতে যিসমূহ কেঁচা সামগ্ৰী আছে বা কেঁচা মাল আছে সেইসমূহ আমি ব্যৱহাৰ কৰি নিজে প্ৰথম কথা এটা ভাৰত চৰকাৰে এটা নিজেই উদ্যোগ প্ৰতিষ্ঠা কৰিব পাৰে যাৰ ফল যাৰ ফলস্বৰূপে আমাৰ ইয়াৰ মানুহখিনিক শিক্ষিত হৈ সেই ফেক্টৰীতে কাম কৰি নিজৰ জীৱিকা উপাৰ্জনৰ এটা পথ উপাৰ্জন াব আৰু দ্বিতীয় কথা সামগভাৱে গ গ দেশনৰ ইভপে